হেল্ল'।
অ', কোৱা।
কি কৰিছা?
এনেই আছোঁ, তুমি?
আছোঁ এনেই ৰ'বা, ভাত-পানী খালা?
অ', ভাত-পানী নাই খোৱা, তুমি খালা?
খালো দিয়া, এই তোমাক কথা এটাৰ কাৰণে, হে ফোন কৰিছিলো।
অ', কোৱা।
হেল্ল'।
অ', কোৱা, কোৱা।
তোমাক কথা এটাৰ কাৰণেহে, ফোন কৰিছিলো।
অ', কোৱাচোন কোৱা।
অ', আজিকালি ধৰা উম, উম, আজিকালি যোনটো অৰ্গেনিক ফাৰ্মিং যোনটো অৰ্গেনিক ফাৰ্মিং, মানে হেৰি, আ জৈৱিক কৃষি, জৈৱিক কৃষি বুজা ন, ত' তাৰে বিষয়ে তুমি কি ভাবা?
অ মানে জৈৱিক কৃষি হৈছে জৈৱিক কৃষি হৈছে এনেকুৱা এটা কৃষি পদ্ধতি আচলতে য'ত ৰাসায়নিক সাৰ বা অ যি খিনি কীটনাশক দ্ৰব্য আজিকালি আমাৰ মানুহে মানে ব্যৱহাৰ কৰি আহিছে
অ সেইবিলাক কম ব্যয়ৱহাৰ অ সেইবিলাক কম ব্যয়ৱহাৰ কৰি কেনেকেদৰে অ খেতি খিনি ভাল কৰিব পাৰি তাৰ বিষয়ে গুৰুত্ব দি মানে দিয়ে আৰু
আচ্ছা আচ্ছা অ মানে বৰ্তমান সময় সময়ত মানে মানুহে স্বাস্থ্যৰ খাদ্য মানে মানুহৰ যোনটো স্বাস্থ্যৰ মানে হেলডি খানাবোৰ সেইবোৰৰ গুৰুত্ব দিয়ে ন জৈৱিক কৃষিকে
অ অ সেইটোৱে সেইটোয়ে উম
উম উম সেইটোয়ে তেনেকে মানে ক্ষতিও কম কৰিব ই
অ খেতি কম কৰে জৈৱিক সেই আচলতে মাটিৰ যিখিনি গুণাগুণ যিখিনি মাটিৰ গুণ আছে বা খাৰুৱাই হওঁক মানে কিছুমানে আমাৰ যিবিলাক কীটনাশক দ্ৰব্য আছে বা এনেকে যিবিলাক মানে উ মাৰিব কিছুমান বস্তু লগাও
উম
অ সেইবিলাকৰ ফলত যিখিনি মাটি থাকে আচলতে সেই মাটি খিনি বহুত খিনি বেয়া হৈ যায়
সেই মাটিখিনি দুইবাৰ মানে
দুইবাৰ মানে অ কৃষি কৰিব কাৰণে সেই মাটিখিনি ভাল হৈ নাথাকে বা পৰিৱেশৰ ক্ষতি হয় কিন্তু এই জৈৱিক খেতিয়ে তোমাৰ বহু খিনি মানে ভাল মা মাটিখিনি গুণাগুণৰ পৰা বচাই
আচ্ছা আচ্ছা জৈৱিক জৈৱিক কৃষিৰ আহ মূল উদ্দেশ্যটো কি হয়।
মূল্যউদ্দেশ্য বুলি ক'লে
উম
অ কেনেদৰে মানে আমাৰ চাৰিওফালে প্ৰকৃতি যিখিনি আছে প্ৰাকৃতিক ভাৰসাম্যত কেনেকে মানে ভাল কৰি ৰাখিব পাৰোঁ সেই হিচাপ মানে সেই ভাৰসীমা কেনেকে এ ৰাখি ভালদৰে ৰাখিব পাৰে সেই সেইটো বেছিভাগ বেছিকে গুৰুত্ব দিয়া হয়
অ
সেইটোৱে আৰু চাই আমি কেনেদৰে স্বাস্থ্যৰ খাদ্য কিছুমান মানে উৎপাদন কৰিব পাৰোঁ
উম বুজিছোঁ উম আৰু এ এ আৰু ইয়াত কেনেধৰণৰ সাৰ ব্যৱহাৰ কৰা হয়
জৈবিক খেতিত তোমাৰ এই ধৰা গৰুৰ যিবিলাক গোবৰ হয়, সেইটো এটা ভাল সাৰ।
উম।
অ', বা যিবিলাক আৰু জৈৱ সাৰ মানে যি বহুত জীৱ-জন্তুৰে সাৰ মানে মুৰ্গীৰ যিটো আ মুৰ্গীৰ যিটো সেয়া আছে, সেইটো সেইটোও বহুত। মানে মাটি খিনি ভাল কৰি ৰাখে বুলি, খাৰুৱা বহুত বেছি খাৰুৱা বুলি আ, শুনিছো আৰু তাত ভাল খেতি হয়। আৰু আ বেছিভাগ তো মানুহ বিলাকে আ গৰু গোবৰে দিয়ে সেনেকেই আৰু। গৰুৰ সাৰ হওঁক, জৈৱ সাৰ হওঁক, এনেকুৱা ধৰণৰ সাৰ ব্যৱহাৰ কৰে, উম।
উম। আ টো আৰু জৈৱিক কৃষি-কৃষিয়ে পৰিবেশটো কেনেকৈ ৰক্ষা কৰিব পাৰে, মানে কৰে।
এতিয়া জৈৱিক কৃষিয়ে । আ মানে জৈৱিক কৃষিয়ে আ পৰিৱেশ পৰিৱেশৰ যিখিনি আমাৰ এই যে শীত মানে খাক দ্ৰব্য কেতিয়াবা এনেকুৱা ধৰণৰ বস্তুবিলাক কিলে, তাৰোপৰি বা যিটো নষ্ট হয় বা ক্ষতি হয় ন পৰিৱেশত সেই সেই ক্ষতিৰ পৰা মানে বচাই। সেয়ে আৰু তোমাৰ
ৰাসায়নিক অ' সেই বস্তুতটো বি কমাই দিয়ে আৰু ৰাসায়নিক যিটো আমি কেমিকেল যি কিছুমান ইউজ অ', মানে ব্যৱহাৰ কৰো ন, ত এ সেই কেমিকেলচ পদাৰ্থ কিছুমান, সেইবিলাকৰ মানে ইউজটো কমাই দিছে, ব্যৱহাৰটো কমাই দিছে, যাৰ ফলত তোমাৰ মাটি হওঁক, কিছুমান বায়ু হওঁক আৰু মানে বহুত খিনি বচ ত' সেয়াই আৰু এই মানে সেয়া হৈছে, কম হৈছে বুলি মই ভাবো মানে ধ্বংসৰ পৰা অ', ব-বছি বাচি গৈছে আৰু।
উম। এতিয়া চোৱা, অ', ইয়াৰ এইটোতো স্বাইছ মানে হেল্ডি খানাৰ খাআ হেল্ডি খাদ্য দিয়াত সহায় কৰে ন ত' স্বাই স্থ্যৰ ক্ষেত্ৰত জৈৱিক অ', চাই স্বাস্থ্যৰ ক্ষেত্ৰত মানে, জৈৱিক খাদ্যৰ গুৰুত্ব কেনেকুৱা হয় বাৰু?
স্বাস্থ্যৰ ক্ষেত্ৰত কাৰণে জৈৱিক খাদ্যত কিমান আ, যিটো আমাৰ আজিকালি যিবিলাক বজাৰত বস্তু পোৱা যায়, সেইবিলাকত আজিকালি
মেইনলী কেমিকেলচ বা এনেকে ৰাসায়নিক যিবিলাক পদাৰ্থ ব্যৱ ৱহাৰ কৰিয়েই পকাই, মানে এতিয়া কল এটা খাব গ'লেও বহুত খিনি ভাবিব লগা হৈছে ন।
উম।
বহুতখিনি এ তোমাৰ ৰাসায়নিক পদাৰ্থই দি পকাই থৈ দিয়ে, কিন্তু এতিয়া সেই বস্তুটো যদি তুমি ৰাসায়নিক পদাৰ্থ নিদি কিনে ঘৰৰ গৰু গোবৰ হওক বা জৈৱসাৰ হওক যিখিনি এনেকোৱা ধৰণৰ সাৰবিলাক দিলে অহ পৰিৱেশটো পৰিৱেশৰ যিটো ভাৰসাম্য সেইটো ৰক্ষা হৈ থাকিল। আৰু তাৰ লগতে আহ স্বাস্থ্যৰ কাৰণে যিটো মানে ৰাসায়নিক পদাৰ্থটোৰ যিটো মানে আমাৰ বেয়া আৰু সেই বস্তুখিনিও কমি যায় আৰু তাৰ স্বাস্থ্যটো আৰু ভাল হৈ পৰে আৰু।
উম। আৰু উম এতিয়া জৈৱিক কি কৃ জৈৱিক প্ৰয়োজন আৰু মানে
এতিয়া জৈৱিক কৃষি আচলতে তোমাৰ যদি প্ৰথমত মানে প্ৰথম আৰম্ভণি পৰাই মানে তুমি বস্তুটো যেতিয়া কৰা তেতিয়া হ'লে অলপ টান হ'ব পাৰে আৰু জৈৱিক অ কৃষি কাৰণে আচলতে তোমাৰ জ্ঞান অলপ প্ৰয়োজন হয় মানে কিমানখিনি এতিয়া খাই তুমি যদি বেছিকে ব্যৱহাৰ কৰে তেতিয়াও সেই খেতিখিনি বেয়া হব পাৰে।
আৰু যদি কমকে বেয়া হ'ব তেতিয়া কমকে ব্যৱহাৰ কৰে তেতিয়াও বেয়া হৈ যাব পাৰে ত' এ কৃষক সেই মানে যিজন লোকে হক সেই খেতিটো কৰে ত সেই খেতিত কৃষকৰ জ্ঞান উ মানে জ্ঞানৰ প্ৰয়োজন হ'ব। বা বীজটো কেনেকোৱা ধৰণৰ বীজটো এখন হোটেল আহ ৰুব লাগে ত সেই ভাল বীজ আহ যিটো চিলেকচন কৰা হয় সেই বীজটো সেনেকে প্ৰথমত হয় থাকিব লাগিব আৰু বুলি মই ভাবো। উ আ যিবিলাকে এতিয়া নতুনকে শিকি আছে বা মানুহজনে আৰু নতুনকে কৰিব খুজিছে তেওঁলোকে এই পদ্ধতি বিলাক আহ শিকি কেনেহে কৰিব পাৰিব।
কিন্তু ইয়াৰতো লাভো বহুত আছে ধৰা অ মানে ভাল মানৰ খাদ্য পৰিৱেশ সংৰক্ষণ বা দীৰ্ঘ দিনৰ বাবে মাটি স্বাস্থ্য মানে ভাল হৈ থকাত মানে ডাঙৰ লাভ আৰু ধৰা চোন।
অ
উ এতিয়া অ অসমৰ বাবে জৈৱিক কৃষিৰ সম্ভাৱনা কেনেকোৱা হয় বাৰু?
এতিয়া অসমৰ সকলো উম অসমত আমাৰ জৈৱিক খেতিৰ আচলতে বহুখিনি ত নহয় কাৰণ তোমাৰ এ অসমত যিখিনি আমাৰ প্ৰাকৃতিক পৰিৱেশ আছে সেই প্ৰাকৃতিক পৰিৱেশখিনি আমাৰ বহুখিনি কৃষকে মানে কৃষক সকলক দুখ দি লাভ নাই আচলতে। মানুহে নিজৰ আহ পৰিয়ালটো চাবৰ কাৰণে তেওঁলোকে এই কামটো কৰে কিন্তু অ তাৰবাদেও অ তেওঁলোকে এই যি সেইখিনি কাম নকৰি কেনে মানে জৈৱিক সাৰ ব্যৱহাৰ কৰি তেখেতলোকে নিজৰ পৰিৱেশ অ পৰিবেশটোতো ভাল কৰিব পাৰে, খেনেকোৱা কৰিব পাৰে বুলি ভাবো আৰু অ মানে ভৱিষ্যতলৈ আমাৰ যিটো জৈৱিক সাৰৰ উৎপাদন বা জৈৱিক সাৰৰ লগত সেই খেতিৰ যিখিনি সেয়া আছে সেইখিনি বহুত খিনি মানে আগবাঢ়িব বুলি সম্ভাৱনা আছে।
উম, এতিয়া কৃষক বোৰে কেনেকুৱা জৈৱিক পদ্ধতি ব্যৱহাৰ কৰে।
অঁ কৃষক বোৰে আহ তোমাৰ, অ শুনিছো। অ আমাৰ যিখিনি আহাৰ কৃষকবোৰে তোমাৰ গোবৰৰ সাৰ মই নকৰুৱে আৰু বহুতে কি কৰে পচা যিবিলাক আমাৰ মানে সৰি পৰা খৰি পৰা যিবিলাক পাত আছে ন মানে শুকান পাত বুলি কয় ত শুকান পাত বিলাক এনেকে তলত মানে খাৰ হ'ব কাৰণে কাৰণ আমাৰ যিখিনি পাত হয় সেইটোতো উ, নেচাৰেল প্ৰাকৃতিক ভাৱে মানে ভাল। ত' সেই বস্তুটো ব্যৱহাৰ কৰে। তাৰপিছত সেনেকুৱা ধৰণৰ আৰু আৰু যিবিলাক কিছুমান আমাৰ প্ৰকৃতিৰ পৰা পোৱা যিবিলাক কৃতহ নিয়ন্ত্ৰণ মানে স্তিত নিয়ন্ত্ৰণ কৰা সেয়া আছে উম, কি বুলি কওঁ বস্তু আছে সেইবিলাক ব্যৱহাৰ কৰে আৰু।
ঠিকে আছে তেন্তে তোমাৰ পৰা এইখিনি জানি ভাল লাগিল
অহ, মোৰো ভাল লাগিল বাৰু দিয়া। অহ